হেল্ল' উম শুনিছো শুনিছো মোৰ মাত। টো শুনিছা নাই?
অ' শুনিছো- শুনিছো কি ধৰি আছা?
এয়া এনেই তোমাৰ বিচনাতে শুই আছিলো।
অঁ বাকী ভাত পানী খালা, অঁ কিহে খালা?
এয়া তোমাৰ দালি ভাজি।
অঁ বাকী খবৰ খাতি ভালেই নহয়।
উম ভাল ভাল তোমালোকৰ ভাল নে?
অঁ মোৰো ভালেই ভালেই বাৰু দেই। তাকে সেই তোমালৈ ফোন কৰিলোঁ আজি মানে। মানে এটা বহুত গুৰুত্বপূৰ্ণ বিষয় তাৰ বিষয়ে আলোচনা কৰিম বুলি ভাবি আছিলোঁ। তাকে মই এই বিষয়টো মই তো বহুত দিনৰ পৰাই ভাবি আছিলো গম পাইছা নাই? বহুত দিনৰ পৰা মানে মই আলোচনা কৰিম - কৰিম বুলি ভাবি আছিলোঁ।
অঁ।
মানে মই সময় পোৱা নাই, তাৰপৰা আজি তোমাৰ সময় পালো তাকে। সময় অকন উলিয়াই মেলি বোলো তোমালকে ফোনতো কৰো তোমাৰ পৰা জানিবলৈ চেষ্টা। চেষ্টা কৰো বুলি ভাবিলো, এতিয়া মানে কি গম পাইছানে এই আমাৰ এতিয়া যি যিটো আমাৰ। পাৰমাণৱিক শক্তি। সেই পাৰমাৱিক শক্তিৰ বিষয়ে তোমাৰ সৈতে অকমান আলোচনা কৰাৰ কথা আছিলে। এ তুমি মোক কোৱাচোন মানে পাৰমাণৱিক শক্তিৰ বিষয়ে অকণমান মোক কোৱাচোন বাৰু
হয় হয় উম আচলতে পাৰমাণৱিক শক্তি মানেনো কি সেই বিষয়ে যদি আমি চাবলৈ যাও মানে আমাৰ ধৰা যিবিলাক শক্তি কি হয় মানে পৰমাণু আচলতে কেন্দ্ৰৰ পৰা উৎপন্ন কৰে সেই সেইখিনিক আমি পাৰণিক শক্তি বুলি কওঁ এই শক্তিবিলাক আচলতে কি হয় তোমাৰ আমাৰ যি বিদ্যুৎ উৎপাদন হয়
যে আমাৰ বিভিন্ন ধৰণৰ বৈজ্ঞানিক যে গৱেষণা কৰে আমাৰ বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ বৈজ্ঞানিক গৱেষণা কৰে এইবিলাক আচলতে এই পাৰমাণৱিক শক্তিটোৱে মানে এ ব্যৱহাৰ কৰা হয় মানে প্ৰধানকৈ ব্যৱহাৰ কৰা হয় আৰু তাৰপিছত ধৰা আমাৰ এতিয়াতো বিদ্যুৎ উৎপাদন আৰু বৈজ্ঞানিক গৱেষণা কিমান আগবাঢ়িছে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আমাৰ ধৰা আমাৰ যি ধৰা নবী নবীকৰণযোগ্য সম্পদসমূহৰ পৰা বিদ্যুৎ উৎপাদন কৰে এইবিলাকত এই পাৰমাণৱিক শক্তিয়ে সহায় কৰিছে আকৌ ধৰা এতিয়া বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত যদি চাওঁ বিজ্ঞানীসকলে আজিকালি কিমান উন্নত উন্নত তোমাৰ বৈজ্ঞানিক গৱেষণা কৰিছে
হয়
টো কি কৰে এই পাৰমাণৱিক শক্তিয়ে এটা মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এতিয়া কি হয় এই পাৰমাণৱিক শক্তি বিলাকৰ ক্ষেত্ৰত যদি চাওঁ এইবিলাকৰ কি হয় একদম কম ইন্ধন মানে একেবাৰে কম পৰিমানৰ ইন্ধন ব্যৱহাৰ কৰা হয় আৰু কি হয় একদম কম পৰিমানে ইন্ধন ব্যৱহাৰ কৰি একদম খুব বেছি পৰিমাণে সেই শক্তি উৎপাদন কৰিব পাৰে মানে এইটো এটা মানে ইয়াৰ পাৱাৰ বুলি ক'ব লাগিব পাৰমাণৱিক শক্তি বিলাকৰ এইটো এটা প্ৰধান মানে ধৰা হেৰি আৰু পাৱাৰ যে এইবিলাকে কি হয় একদম ন্যূনতম পৰিমাণৰ হেৰি ইন্ধন ব্যৱহাৰ কৰি একদম মানে অত্যাধিক মাত্ৰাত শক্তি উৎপাদন কৰিব পাৰে আৰু ধৰা তাৰ লগতে কি হয় আমাৰ যি চিকিৎসা বিভাগ চিকিৎসা বিভাগৰ পৰা আৰম্ভ কৰি আমাৰ কৃষি ক্ষেত্ৰলৈকে এই পাৰমাৱিক শক্তি মানে বহুতো উপকাৰিতা আছে মানে বিভিন্ন ধৰণে উপকাৰ কৰি আহিছে তাৰপিছত কি হয় আমি যদি এই পাৰমাৱিক ক্ষেত্ৰত যদি কিছুমান অপকাৰৰ ক্ষেত্ৰত চাওঁ তেতিয়া কি হয় এই পাৰমাৱিক শক্তি বিলাকক যদি অপব্যৱহাৰ কৰে মানে ধৰা ভালদৰে ব্যৱহাৰ নকৰে তেনেহলে কিন্তু একদম ভয়ংকৰ ধ্বংসলীলা কৰিব পাৰে মানে ধৰা আমাৰ কি হয় পৰিবেশ সমূহো একদম ধ্বংস কৰিব পাৰে বা আমাৰ মানুহৰো ক্ষতি ‍ কৰিব পাৰে এতিয়া কি হয় পাৰমাৱিক শক্তিৰ ধৰা বিভিন্ন মানে বোমা বাৰুত সৃষ্টি কৰা হয় যাৰ ফলত কি হয় সেইবিলাক মানে অতি ভয়ংকৰ আমি ধৰা আজি পৰা প্ৰায় তোমাৰ সাত আঠ বছৰ মান আগত এটা পাৰমাণৱিক শক্তিৰ মানে পৰীক্ষা কৰা হৈছিল হেৰিয়াত সাগৰৰ একদম মাজ ভাগত তাত মানে কি হৈছিলে পাৰমাণৱিক শক্তিৰ পৰা প্ৰস্তুত কৰা এবিধ মানে বোমা বাৰুদ
হয়
সেই বোমাবিধ মানে সেই সাগৰৰ একদম গ বতম তলিত এ সেই বোমাটো মানে ফিটিং কৰি পেলাই তাৰ মানে আছিলে কিন্তু তাৰ বিস্ফোৰণতটো তোমাৰ ইমানেই ডাঙৰকৈ হৈছিলে। সেই সাগৰৰ পানী মানে প্ৰায় পঞ্চাশ ষাঠি ফুট ওপৰলৈকে মানে এ বাষ্প হৈ উৰি যোৱাৰ নিচিনাকে একদম ধূলি সদৃশ্য ওপৰলৈ উৰি গৈছিলে আৰু সেই যিটো মানে তাৰ ধৰা অ ভামুকি সেই ফুটিছিলে যেতিয়া বুমটো যেতিয়া ফুটিছিলে সেই শব্দটো প্ৰায় মানে দেৰ দুই মিনিট মানলৈকে শুনিয়ে আছিলে। প্ৰায় কিমান কিমান কিলোমিটাৰ দূৰলৈকে মানে তাৰ শব্দতটো শুনিছে। মানে তাৰ পৰাই অনুমান কৰিব পাৰি যে এই শক্তিটো আচলতে কিমান ভয়ংকৰ হ'ব পাৰে যদি ইয়াৰ অপব্যৱহাৰ কৰো। তেনেহলে হয়তো আমাৰ গোটেই পৃথিৱীখন ধ্বংস কৰি দিব পৰা শক্তি আছে। সেই ক্ষেত্ৰত আমি ধৰা পাৰমাণৱিক শক্তি বিলাকক আমি ভাল দিশতহে ব্যয়ৱহাৰ কৰিব লাগে। এ আচলতে পাৰমাৱিক শক্তিৰ পৰা কি হৈছে আমাৰ ধৰা দেশ বিলাকে নিজৰ সুৰক্ষাৰ কাৰণে বিভিন্ন অস্ত্ৰ পাতি নিৰ্মাণ কৰিছে।
হয় হয়, হয়।
প্ৰধান আমাৰ দেশখনে যদি এনেধৰণে সুৰক্ষা মানে ধৰা পদক্ষেপ পদক্ষেপ লয় তেনেহলে আমি মানুহখিনিও একদম নিশ্চিন্ত ভাৱে থাকিব পাৰিম।
থাকিব পাৰিম হয়।
আৰু বৰ্তমান যুগত কি হৈছে, একদম যুদ্ধ বিগ্ৰহটো খুব দেখিবলৈ পোৱা গৈছে। এই যুদ্ধ ক্ষেত্ৰতো কি হয় পাৰমাণৱিক শক্তি মানে অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়। মানে
অৱ
মানে কি হয়, এ মাজত মানে ভুল বুজাবুজি হয়। তাৰ ফলত কি হয়, এনেকুৱা কিছুমান কথাৰ কাৰণে বিভিন্ন দেশৰ মাজত কাজিয়া লাগে আৰু মানে আচলতে যুদ্ধ হয়। আৰু আমি জানো যে এখন দেশ কেতিয়াও অকলশৰীয়াকৈ নাথাকে প্ৰায় তিনি চাৰি কেইখনমান দেশ আমাৰ এতিয়া মানে হেৰিয়ত থাকে বন্ধুত্ব হিচাপে থাকে। এতিয়া আমাৰ যেনেদৰে ভাৰতবৰ্ষৰ লগত বিভিন্ন দেশে আমাৰ ধৰা পাৰ্টনাৰশ্বিপত থকা নিচিনাকৈ আছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিভিন্ন দেশৰ লগত তোমাৰ মিলা মিছা কৈ থাকে। আমাৰ আমেৰিকা যুক্ত যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি আমাৰ দেশৰ লগত কিমান ডাঙৰ ডাঙৰ দেশৰ তোমাৰ হাত আছে। সেই ক্ষেত্ৰত ক্ষেত্ৰত যদি ভাৰতৰ লগত কি কেতিয়াবা ভৱিষ্যতে কোনোবা দেশে যুদ্ধ কৰিম বুলি ভাবে। তেনেহলে আমাৰ দেশৰ ভাবা কিমান মানে ভয়ংকৰ ভয়ংকৰ সেই পাৰমাণৱিক তোমাৰ অস্ত্ৰ-শস্ত্ৰ আছে। সেইবিলাকে তোমাৰ কি কৰিব নিমিষতে তোমাৰ সেই দেশ বিলাক ধ্বংস কৰি দিব পাৰে। মানে এ পাৰমণিক শক্তিয়ে এনেকুৱা ধংস ধংসলীলা চলাব পাৰে। যিবোৰ আমি মানে কেতিয়াও কল্পনাও কৰিব নোৱাৰো। হয় সেই ক্ষেত্ৰত আচলতে পাৰমাৱিক শক্তি সমূহ কি হয়। এই অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত কিন্তু আমি ব্যৱহাৰ কৰাটো উচিত নহয়।
হয় হয়।
আৰু চৰকাৰে চৰকাৰে তোমাৰ পাৰ্মিশনো নিদিয়ে। এই ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহক পাৰমাণৱিক যদি অস্ত্ৰ-শস্ত্ৰ বনোৱা গম পায়। তেতিয়া কি হ'ব আমাৰ জেল হ'ব। এতিয়া ধৰা পাৰমাৱিক শক্তিৰ ক্ষেত্ৰত মই যি মানে তোমাৰ জ্ঞান আছিলে, তাৰে ভিতৰত মই কিছু কথাত তোমাক কৈছো বাৰু দেই। এতিয়া তুমি তোমাৰ আচলতে মতামতটো কেনেকুৱা ধৰণৰ এই পাৰমাণৱিক শক্তিৰ ও
অঁ! এ তোমাৰ তুমি ধৰি লোৱা এতিয়া বহুতখিনি কথা শোলাই মোৰো আচলতে সেই কথাবিলাক সেই তোমাৰ নিচিনাই গম পাইছা নাই? ধৰি লোৱা এতিয়া তুমি যিটো মানে ভাবেৰে তুমি কথাবিলাক চিন্তা কৰিছা, মোৰো সেই তেনেকুৱাই মানে মই তোমাৰ সেই কথাবিলাক তেনে-তেনে তেনেধৰণে মানে চিন্তা কৰোঁ গম পাইছা নাই? এতিয়া তোমাৰ চাবলৈ গ'লে আৰু কিছুমান কথা মই তাত ক'ব পাৰোঁ বাৰু দেই। তাত ধৰি লোৱা পাৰমাণৱিক শক্তিৰ ইতিহাস আছে এতিয়া গম পাইছা নাই? এতিয়া তোমাৰ প্ৰথমতে কি হৈছিলে তোমাৰ মানে সেই যেতিয়া বিশ শতিকা আছিলে সেই তেতিয়াৰ পৰা মানে পাৰমানৱিক যি যিটো বিজ্ঞান সেই বিজ্ঞানৰ মানে খুব সোনকালে তেতিয়াৰ পৰা মানে বিকাশ হয়, গম পাইছানে? তাৰপিছত আমাৰ মানে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিলে সেই সময়ত কি হৈছিলে আমাৰ মানে একেবাৰে প্ৰথমবাৰৰ বাবে আৰু পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিলে। গম পাইছা নাই? তাৰপিছত তোমাৰ এই বহুত দেশে ইয়াক শান্তিপূৰ্ণ কামত মানে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। কে-কেলে গম পাইছা নাই? কাৰণ সেই তেতিয়া তোমাৰ যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে তেতিয়া যিমান তোমাৰ মানে যেতিয়া তোমাৰ তৃতীয় বিশ্বযুদ্ধত তোমাৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলে, তেনেহলে কি হ'ল তোমাৰ গোটেই দেশখনৰ মানে বহুত তোমাৰ ভাৰসাম্য অৱস্থাটো একেবাৰে হেৰাই গ'ল কাৰণ তুমিও জানাই তুমিও কৈছাই অথনি যে তোমাৰ পাৰমাণৱিক শক্তি তোমাৰ মানে কিমান ডাঙৰ শক্তি গতিকে তাৰ প্ৰভাৱ কিমান মানে বেয়া গম পাইছা নহয় আৰু তোমাৰ পাৰমাণৱিক যিসমূহ মানে অস্ত্ৰ ধৰি লোৱা এতিয়া তুমি এটম বোমৰ কথা ক'লোঁ এই সেইবিলাক বোমবিলাক তোমাৰ ইমানেই শক্তিশালীকৈ বনাই, গম পাইছানে? তোমাৰ সেই তাৰ মানে প্ৰভাৱ প্ৰায় তোমাৰ অঁ পঞ্চাছ ষাঠি বছৰলৈকে থাকি যায় একেবাৰে এ নাই পঞ্চাছ, ষাঠি বছৰতকে বেছিয়ে থাকে মানে এশ বছৰ মানলৈকে থাকিয়ে যায় তাৰ প্ৰভাৱটো। গতিকে সেইটো চাবলৈ গ'লে এটা বহুত ভয়ংকৰ প্ৰভাৱ গম পাইছা
হয়।
এটা পাৰমাণৱিক বোম যেতিয়া ফুটিব তেনেহ'লে কি হয় তোমাৰ গোটেই দেশখন মানে তোমাৰ একে চাতে খতম কৰি দিয়াৰ তোমাৰ মানে কেপাচিটি থাকে, গম পাইছা নাই? গতিকে তোমাৰ যিমান পাৰে সিমান তোমাৰ অঁ দেশখনৰ তোমাৰ ধ্বংস কৰি কৰিলেই ন, পাৰমাণৱিক শক্তিয়ে বা পাৰমাণৱিক অস্ত্ৰই। তাৰপিছত মানুহবিলাকে মানে ভয় খালে গম পাইছা নে? সেই সেইটো কাৰণে তে তেতিয়াৰ পৰা মানুহবিলাকে কি কৰিলে তোমাৰ এটা মানে দল গঠন কৰিলে বা তোমাৰ মানে গোটেই দেশসমূহৰ মাজত এটা এখন মিটিং পাতিলে, তাৰপিছত তেওঁলোকে আলোচনা কৰিছে কৰি মেলি পাতিছে। যে কোনো কাৰণত মানে তোমাৰ ধৰি লোৱা এই পাৰমাণৱিক অস্ত্ৰ আমি ব্যৱহাৰ নকৰোঁ কাৰণ এইখন আমি যদি অস্ত্ৰ সেই পাৰমাণৱিক অস্ত্ৰ যদি ব্যৱহাৰ কৰোঁ। এনেই কি হব তোমাৰ ইটোৰ পিছত সিটোকে হয়তো গৈ-গৈ তোমাৰ গোটেই পৃথিৱীখনেই ধ্বংস হৈ যাব।
হয়-হয়।
আজিকালিত আমাৰ প্ৰতিজন মানে প্ৰতিখন দেশতে তোমাৰ পাৰমাণবিক শক্তি থাকেই হয় নহয়। গতিকে, সেই ক্ষেত্ৰত চাবলে গ'লে তোমাৰ মানে বহুত প্ৰব্লেম হৈ যাব, গম পাইছা নাই?
হয়, হয়!
গতিকে, সেইকাৰণে কি কৰিব লাগে আমি- আহ চৰকাৰে তোমাৰ কথাবিলাক বুজি সেইকাৰণে কি কৈছে তোমাৰ চৰকাৰে সেই পাৰমাণবিক শক্তিসমূহ ব্যৱহাৰ কৰাটো বন্ধ কৰি দিছে, মানে তোমাৰ বেন কৰি বেন কৰি দিছে গম পাইছা নে? এ তুমিও কৈছা দেখোন নৰ্মেল মানুহকটো একেবাৰে নিদিয়েই, তুমি কৈছাই যে তোমাৰ জেল হ'ব বুলি আমাৰ। গতিকে, সেই পাৰমাণৱিক শক্তিটো মানে ইমান বহুত খাতা নাই গম পাইছা নাই? ইমান বেছি তোমাৰ প্ৰভাৱশালী। গতিকে তোমাৰ সেই ডাঙৰ ডাঙৰ এতিয়া দেশবিলাকেও সেই মানে পাৰমাণৱিক শক্তি তোমাৰ ব্যৱহাৰ কৰিবলৈ ভয় কৰে, গম পাইছানে? কাৰণ তোমাৰ যেতিয়া পাৰমাণৱিক শক্তি, তোমাৰ এখন দেশত লৈ তোমাৰ মানে মাৰিব, এখন দেশত যেতিয়া ব্যৱহাৰ কৰিব সেই দেশ দেশখনৰ লগতে কি হ'ব তাৰ লগত তোমাৰ থকা, দেশখনৰ ওচৰে- পাজৰে থকা যিসমূহ দেশ, সেইসমূহতো সেই সমূহতো মানে তাৰ প্ৰভাৱ পৰিব গম পাইছানে? গতিকে, আমি কি কৰিব লাগে পাৰমাৱিক অ' শক্তিটো আচলতে ব্যৱহাৰটো একেবাৰে কৰিবই নালাগে। নাই ধৰি লোৱা ব্যৱহাৰ কৰিব লাগে ভাল ব্যৱহাৰ কৰিব লাগে, সেইকাৰণে মানে কি কৰিছে তোমাৰ এতিয়া আহ মানে অচ পাৰমাণৱিক যিসমূহ অস্ত-শস্ত্ৰ মানে একেবাৰে ডাঙৰ তোমাৰ বম-চম বিলাকৰ কথা কৈছো। সেইবিলাক মানে ব্যৱহাৰটো আজিকালি নকৰেই প্ৰায়। কাৰণ তাৰ লগতে তোমাৰ পৰিৱেশো প্ৰদূষণ হব আৰু তোমাৰ সেই মানুহবিলাক আৰু ওপৰতো মানে বহুত স্বাস্থ্যৰ বহুত ক্ষতি হয়। আৰু তোমাৰ এইটো কিবা আৰু কিমান কি হয়তো তোমাক মই কৈছোৱেই আৰু তুমিও ইয়াৰ বিষয়ে জানা। গতিকে মই সেই পাৰমাণিক মান মানৱিক শক্তিৰ ওপৰত আৰু ইমান ইমান বেছিকে নক কওঁ আৰু এয়া আৰু সেই পাৰমাণৱিক মানে শক্তি কিন্তু কিছুমান ভাল ব্যৱহাৰো আছে। ধৰি লোৱা এতিয়া বিদ্যুৎ উৎপাদনত তোমাৰ সেই পাৰমাৱিক শক্তি ব্যৱহাৰ কৰা হয়, হয় নহয়? চিকিৎসা ক্ষেত্ৰ ক্ষেত্ৰতো আমাৰ পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা হয়, যেনে ধৰি লোৱা এতিয়া কেঞ্চাৰ কেঞ্চাৰৰ চিকিৎসা হয় নহয়? বা চিকিৎসা নিৰ্ণয়। গম পাইছা নাই। আৰু চিকিৎসা গৱেষণা কি হয় সেই যিসমূহ পাৰমাণৱিক শক্তি পাৰমাণ ৱিক শক্তি তোমাৰ তাত ব্যৱহাৰ কৰা হয়। আকৌ এতিয়া তোমাৰ ধৰি লোৱা-কৃষি ক্ষেত্ৰত তোমাৰ উন্নত বীজ কীট-পতংগ নিয়ন্ত্ৰণ কৰা, পাইছা নাই। আৰু আমাৰ যেতিয়া এইটো, এইটো এইটো বস্তু যে আছে আমাৰ খাদ্য খাদ্য বস্তুবিলাক যে সংৰক্ষণ কৰা, সেই তাৰ ক্ষেত্ৰতো কি হয় আমাৰ পাৰমাৱিক শক্তিয়ে অ বহুত গুৰুত্বপূৰ্ণ মানে আহ তোমাৰ ব্যৱহাৰ কৰাত মানে বহুত গুৰুত্বপূৰ্ণ অঁহ, বিষয় হিচাপে মানে প্ৰদান কৰে, মানে গম পাইছা নহয়? অঁ, এতিয়া তোমাৰ আৰু তাৰ লগতে কি হয় আমাৰ শিল্প মানে শিল্পৰ ক্ষেত্ৰ আমাৰ পাৰমাণৱিক শক্তিৰ বহুত ভাল ব্যৱহাৰ আছে। গম পাইছা? আৰু গৱেষণাৰ ক্ষেত্ৰততো ক'বই নালাগে তোমাৰ এতিয়া যিহেতু বিজ্ঞানৰ যুগ ন! আৰু বিজ্ঞানত তোমাৰ সেই পাৰমাণৱিক শক্তিৰ ব্যৱহাৰটো তোমাৰ কৰিয়ে থাকে। গতিকে, তাত তোমাৰ খুব ভাল আৰু। সেই ক্ষেত্ৰত, বিজ্ঞানৰ ক্ষেত্ৰততো আৰু ভাল আৰু। এতিয়া তোমাৰ পাৰমাণৱিক শক্তিৰ কিছুমান সুবিধাও আছে যেনে গম পাইছানে? অতি কম কম ইন্ধন মানে বিপুল পৰিণৰ শক্তি উৎপন্ কৰিব উৎপন্ন কৰিব পাৰে, গম পাইছা নাই? আৰু তোমাৰ কি হয়? আহ তোমাৰ পাৰমাণৱিক